ঘৰতে আছানে? হেল্ল'
শুনি আছা নে, হয়, কোৱা কোৱা। হয়, ঘৰতে ঘৰতে।
কিবা কৰি আছ
হয় ঘৰত ঘৰত, নাই নাই, এই মোবাইল চাই আছোঁ অলপমান।
অ' অ', ঠিকেই আছে। পিছে তোমাৰ লগত মই এটা বিষয়ৰ ওপৰত অলপ আলোচনা কৰিম বুলি ফোন মাৰিছিলোঁ।
হয়, কোৱাচোন।
আ-প্ৰিয় খাদ্য, তোমাৰ পিছে প্ৰিয় খাদ্য কি?
মোৰ প্ৰিয় খাদ্য ক'বলৈ গ'লে, বহুখিনিয়ে আছে মই যদি এনেই ফাষ্ট ফুডৰ হিচাপত কওঁ মোৰ প্ৰিয় খাদ্য হ'ব তোমাৰ বিৰিয়ানী আৰু যদি ঘৰুৱা খাদ্য হিচাপত কওঁ মই প্ৰিয় খাদ্য মাছ ভাত বুলিয়ে ক'ম।
অ'
পিছে তোমাৰ প্ৰিয় খাদ্য কি?
মোৰ প্ৰিয় খাদ্য ক'বলৈ গ'লে ঘৰুৱা হ'লে গাহৰি
আৰু যদি তোমাৰ বা ফাষ্টফুডৰ হিচাপত ক'বলৈ যাওঁ ৰ'ল। পিছে তোমাৰ বিৰিয়ানী আৰু মানে ফেভ-মানে ফেভৰেট যি তোমাৰ প্ৰিয় খাদ্য হোৱাৰ কাৰণটো, কিহৰ বাবে তুমি ইমান ভাল পোৱা সেইটো খাদ্যক?
কাৰণ, আ তাৰ যিটো সোৱাদ, যিটো মানে বনোৱা পদ্ধতি তাৰ যিটো সুগন্ধ এক এক অতি চমৎকাৰ বুলি মই কম তাক
হয় হয় আহ, ঠিকে কৈছা তুমি নিশ্চয় পিছ
আৰু তোমাৰ, হয় কোৱা
ভাল লগা কাৰণ যিটো মানে ৰোল থাকে, ৰোলত তুমি বহুত বাৰ, মানে বিভিন্ন খাদ্য পোৱা যায়। যাতে তোমাৰ পিয়াজো পোৱা যায়। মাংস, পনিৰ, কণী আদি সকলো দি কেনে বনোৱা হয়। সেইটো, তহ মোৰো সেকাণে এট এটা বস্তু যেতিয়া সকলো মানে পোৱা যায়, তহ সেইটো সেইবাবে সেইটো খাদ্য মোৰ প্ৰিয়, কাৰণ সেইটো বস্তুত সকলো বস্তু তহ একেলগে এটা বস্তুতে পোৱা যায়।
আৰু তোমাৰ যিহেতু তুমি কলা হয়, তোমাৰ ঘৰুৱা খাদ্যত তুমি যেতিয়া কলা গাহৰি গাহৰি, কিয়?
হে গাহৰি খাই ভাল লাগে, কাৰণ গাহৰি যিটো তেল তাৰ তেলটো মানে খাই বহুত মানে এনেকুৱা এটা ভাল লাগে নহ তুমি চাগে, তুমি চাগে গাহৰি খোৱা নিশ্চয়, কৈ তুমি জানিবা
অহ মই গাহৰি খাওঁ, কিন্তু গাহৰি খুব কমকৈ খাওঁ মই
উম, ‌ হয় হয় বাকী তোমাৰ, আমাৰ যিবিলাক অসমীয়া খাদ্য তাৰ ভিতৰত তোমাৰ কৃপিহ
অসমীয়া খাদ্যৰ ভিতৰত যদি মই কওঁ, টেঙা আৰু মাছেৰে বনোৱা মোৰ অতিকৈ প্ৰিয় তুমি নিশ্চয় চাগে টেঙা মাছেৰে খাই পাইছা।
হা কি কৈছা?
তুমি চাগে নিশ্চয় টেঙা মাছেৰে খাই পাইছা?
হয় হয় নিশ্চয়, মাছ পিছে মই নাখাও নহয় কিন্তু শুনিছো যে মাছ টেঙা খালে বহুতো সোৱাদ লাগে বোলে।
হয়। টেঙা যিহেতু স্বাস্থ্যৰ বাবে ভাল। সেইবাবে টেঙাটো আমাৰ স্বাস্থ্যৰ লগত ভাল হিচাপে তুমি মাছেৰে খালে তোমাৰ ই অতি সোৱাদ লাগে কেতিয়াবা নিশ্চয় খাই চাবা।
হয় তুমিতো ক'লা যে মাছ টেঙাৰে খাই টেঙা আ বহুত বেলেগ - বেলেগ বস্তুেটেঙা বনাই তটো কোনটো বস্তুৰে বনোৱা টেঙা আঞ্জ বেছি ভাল লাগে ত বুলি ভাবা তুমি
হা হা, বুজি নাপালো কি কলা?
মানে ছোৱা টেঙা আঞ্জা যেনেকে তোমাৰ ঔটেঙাও বনোৱা হয় মেচিকা টেঙা বনোৱা হয়, বা সুটি টেঙা থাকে সেইবিলাক বহুত ৰঙৰ টেঙোৰে বনোৱা হয় কিন্তু তুমি কোনবিধ টেঙোৰে খাই বেছি ভাল পোৱা?
মই তোমাৰ ঔটেঙাৰে আৰু তোমাৰ চেঙা টেঙা বুলি যিটো কয়, মই সেইটোৰে খাই ভালে পাও। তোমাৰ গাহৰি কিহৰে খাই ভাল লাগে?
গাহৰি- গাহৰি মানে লাই শাক। লাই শাকৰ এই যিটো গাহৰি বনোৱা হয় ন, সেইটো মানে সোৱাদে বেলেগ কি ক'ম আৰু তোমাক মই। আৰু বাঁহৰ-বাঁহৰ গাজা দি বনোৱা যিটো হয়। এনেকুৱা-সেনেকুৱা ধৰণৰ এতিয়া বনালে ভাল লাগে আৰু খায়।
আৰু তুমি প্ৰিয় খাদ্য, প্ৰিয় খাদ্যটো তোমাৰ
জীৱনত তুমি যিহেতু ক'লা গাহৰি তোমাৰ প্ৰিয় খাদ্য, কিন্তুটো গাহৰি বেছিকৈ খালে যিহেতু কিছুমান অসুবিধাও থাকে বা কিছুমান অপকাৰিতাও থাকে সেই বিষয়ে তুমি জানা নে?
অতিমাত্ৰাত খালেতো সেইটোতো অপকাৰ হবই। হয়, যিহেতু অতিমাত্ৰা খোৱাৰ ফলত মানুহ শকত হয় বা তাৰ বহুতো বেমাৰ-আজাৰ হয়। বা, চৰ্বি বাঢ়ে, ত' তেনেকুৱা টাইপ। কিন্তু যদি আমি লিভাৰ-চিভাৰ আদিৰো বেমাৰ হ'ব পাৰে। কিন্তু যদি আমি তাক মানে যিটো অলপ মানে কম পৰিমানে যদি খাওঁ ধৰা। মাহত দুদিন-তিনিদিন তেনেকে খালে একো অপকাৰ হ'ব বুলি মই নাভাবোঁ।
হয় তুমি ঠিক কৈছা। সুস্থ স্বাস্থ্যৰ আৰু পুষ্টিকৰ খাদ্যটো খোৱাতিক দৰকাৰী সুস্থ স্বাস্থ্যৰ বাবে, প্ৰিয় খাদ্য হ'লেই নহ'ব আমি যি তোৰ নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগিব। এই পুষ্টিকৰ খাদ্য খোৱাটো অতিকৈ প্ৰয়োজনীয়। তুমি কি ভাবা ইয়াৰ ওপৰত?
নাই নাই হয় হয়, পিছে তুমি আৰু কি কি ভাল পোৱা মোক কোৱাচোন, আৰু এনেকে কি কি আৰু ভাল পোৱা? তেনেকুৱা টাইপ।
মই তোমাৰ কোনটো ক্ষেত্ৰত বা সুধিলা তুমি এতিয়া, ঘৰুৱা খাদ্য।
দুয়োতাৰ ক্ষেত্ৰতে কোৱাচোন দুয়টাৰ ক্ষেত্ৰতে কোৱা
নহ তুমি ঘৰুৱা খাদ্যৰ ক্ষেত্ৰত দিলা নে বাহিৰা খাদ্যৰ ক্ষেত্ৰত দিলানে শাক পাচলিৰ ক্ষেত্ৰতে সুধিলা নে ফল মূলৰ ক্ষেত্ৰতে সুধিলা বা
গোটেইখিনি কোৱাচোন গোটেইখিনিয়ে সুধা বুলি ভাবিলো গোটেইখিনিয় কোৱাচোন তোম কি কি প্ৰিয় বাৰু তো মই জানো
তোমাক যেনেক কলে ঘৰুৱা খাদ্যৰ ক্ষেত্ৰত যদি মই কওঁ তোমাৰ টেঙা মাছেৰে খাই মই ভাল পাওঁ আৰু তোমাৰ যদি মই শাক পাচলিৰ ক্ষেত্ৰত খওঁ সেউজীয়া শাক পাচলি খাই মই যথেষ্ট ভাল পাওঁ কাৰণ যিহেতু স্বাস্থ স্বাস্থৰ বাবে সজীযপ্ৰচি থকাটো অতিকৈ দৰকাৰী আৰু ফল মূলৰ ক্ষেত্ৰত যদি ফল মূলৰ ক্ষেত্ৰত যদি কৈ কওঁ মই আপেল খাই বা মধুৰিআম খাই মই ভাল পাওঁ
তুমি কি ক'বা ইয়াৰ ক্ষেত্ৰত?
কি কৈছা?
তুমি কি ক'বা, শাক পাচলিৰ ক্ষেত্ৰত তোমাৰ কোনবিধ শাক-পাচলি অতিকৈ প্ৰিয়? কাৰণ যিহেতু প্ৰিয় খাদ্যৰ কথা পতাই হৈছে
প্ৰিয় ক'বলৈ গ'লে, গোটেই গোটেই খিনিয়ে প্ৰিয় কাৰণ শাক পাচলি খোৱাৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে, ত' সেইবাবে আমি মই সক সকলোৱে গোটেইখিনি শাক-পাচলি, শাক হওঁক বা পাচলি গোটেইখিনি খোৱাটো প্ৰয়োজন। ক'বলৈ গ'লে গোটেইখিনিয়ে খাই ভাল লাগে এনেকুৱা প্ৰিয় নাই। কিন্তু তাৰ মাজতেো যদি এটা চাবলৈ যোৱা যায় তেনেহ'লে, ৰঙালাও ভাল লাগে খাই
ঠিক কৈছা তুমি ফাষ্ট ফুড বেছিকৈ খোৱাটো আমাৰ বাবে অতিকৈ দৰকাৰ আৰু সেইবাবে আমি ঘৰুৱা তোমাৰ ঘৰুৱা খাদ্য পুষ্টিকৰ খাদ্য খাব লাগে ফাষ্ট ফুড আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু হানিকাৰক
ত তুমি কি ভাবা ইয়াৰ কথা ফাষ্ট ফুড আমাৰ প্ৰিয় খাদ্য হিচাপে ৰাখিব লাগে নে নালাগে
সকলোৱে মইতো নকওঁ যে নাখাব বুলি নকওঁ খাব লাগে কিন্তু মানে কম পৰিমণে কিয়নো সেইবিলাক এ-এ-এ এবাৰ তেলতে বহুত দিন ধৰি বনোৱা হয়, ত' সেইবিলাক খোৱাৰ ফলত আমাৰ স্বাস্থ্যত বহুতো টো হানিকাৰক, ত' সেইটো-সেইটোকাৰণে কম পৰিমাণে একেবাৰে খুব কম পৰিমাণে খাব লাগে।
তোমাৰ মতে প্ৰিয় খাদ্য হিচাপে থাকিব লাগে।
সেনেকে নকওঁ প্ৰিয় বুলি খাদ্যটো আমাৰ প্ৰিয় হোৱাটো এইটো ইমান ডাঙৰ কথা নহয়, কিন্তু আমি যে, কিন্তু এটা পৰিমানত খাব লাগে, সেইটোৱেই আৰু। তোমাক মই এটা প্ৰশ্ন সুধিম বুলি তোমাক এটা প্ৰশ্ন সুধিম বুলি ভাবি আছো তেতিয়াৰ পৰা। যিহেতু অসমীয়াক খাৰখুৱা অসমীয়া বুলি কোৱা হয়, জানা চাগে তুমি নিশ্চয়।
হয় হয় হয়।
সেই খাৰখোৱাৱা অসমীয়া বুলি কোৱাৰ কাৰণটো তুমি কি বুলি ভাবা, কিহৰ কাৰণে কোৱা হয়?
কাৰণ তোমাৰ দেখা যায় খাৰ আমাৰ, পেটৰ বেমাৰ হ'লেও আমাৰ খাৰ খোৱা যায়, আৰু গাঁৱলীয়া সম্প্ৰদায়ত বেছিকৈ চোৱা যায়, গাঁৱলীয়া লোকসকলে খাৰৰ লগত বেছিকৈ জড়িত হৈ থাকে, খাৰ তোমাৰ পচলা দিয়া খাৰ হওঁক বা আলুত খাৰ দিয়া হওঁক বা উৰহীত খাৰ দিয়া হওঁক, গাঁৱলীয়া সম্প্ৰদায়ত যিহেতু খাৰ বেছিকৈ চলে। ত' আমাক সেইবাবে খাৰখোৱা বুলিও কোৱা হয়, খাৰখোৱা অসমীয়া বুলিও কয়। দেখা যায় খাৰৰ বহুখিনি গুণো থাকে।
হয়, তুমি নিশ্চয়কৈ, কথাবোৰ ভাল লাগিল তোমাৰ, এই খাৰ খোৱা অসমীয়া যিটো প্ৰশ্ন সুধিলোঁ, তাৰ উত্তৰটো মোৰ ভাল লাগিল শুনি। পিছে
তুমি-তুমি কি ক'বা ইয়াৰ ওপৰত? হয়, তুমি কি ক'বা ইয়াৰ ওপৰত, খাৰ
হয় হয়, খাৰখোৱা অসমীয়া বুলি কোৱা হয়, কাৰণ, যিটো খাৰ বনোৱা হয়, পানী লাউৰে হওঁক বা অনেক বহুতো বস্তুৰে খাৰ বনাব পাৰি। ত', তেনেকেতো খাৰৰ আঞ্জাটো খালে যিটো খাৰ খালে আমাৰ স্বাস্থ্যৰ বাবেও ভাল, ত' তেনেকুৱা চাগে সেই খাৰ বেছিকৈ খাই, সেইবাবে মই ভাবো যে তেওঁলোকক অসমীয়া মানুহক খাৰ খোৱা অসমীয়া বুলি কোৱা হয় বুলি ভাবো মই। হয়
তুমি যদি মই যদি তোমাৰ সধো তুমি যিহেতু ফাষ্ট ফুডত তুমি প্ৰিয় খাদ্য ৰ'ল বুলিয়ে ক'ল তুমি সপ্তাহটোত কিমান বাৰ ৰ'ল খোৱা
সপ্তাহত নাখাও অ দুই সপ্তাহৰ এদিন খাওঁ কিন্তু দুই কাৰণ সপ্তাহে সপ্তাহে খালে সপ্তাহে সপ্তাহে খালে এইটো বহুত ধৰা আমাৰ বাবে হানিকাৰক হৈ যায় ন স্বাস্থ্যৰ বাবে হেনো এইবিলাকত বহুত মচলা বা তেল ব্যৱহাৰ কৰা হয় ত' সেইবাবে আমি কম কম পৰিমাণে খাব লাগে আৰু
হয় সেইটো ঠিক কথা কৈছে সকলো খাদ্যৰ পৰিমান সকলো খাদ্য আমি পৰিমণ মতে হব লাগে তাৰ ফলত আমাৰ স্বাস্থ্যও ভালে থাকে।
নিশ্চয়কৈ ঠিক আছে, আজি তোমালোক কথা পাতি ভাল লাগিল, আজিলৈ সামৰিছো দিয়া।
হয় দিয়া ঠিক আছে।
দিয়া দিয়া, ধন্যবাদ।
হা?